অৱ। হেল্ল', আছো এনেই।
অ শুনা পাইছো কৈ থাকা।
অৱ বাকি মই সুধিম বুলি তুমি ফুটবলৰ বিষয়ে জানা নেকি কিবা অলপ! মানে কেনেকুৱা ধৰণৰ কেনেকে খেলে?
অহ জানো।
এ ক'ব পাৰিবা নেকি কিবা অলপ মানে কেনে ধৰণৰ মানে কি মানে।
তাত যেনে মেনেজাৰ বাতি থাকে তোমাৰ সেই থাকে সেইবোৰ।
মই ফুটবলটো কেনেকৈ মানে তোমাৰ তুমি যিমান তুমি চাবালে শিকিবা বেছিভাগ বা মানে এইটো চাই কেনে শিকিছো মানে সৰুৰ পৰা আমা
উম।
তোমাৰ প্ৰথমে মই তোমাৰ আই এছ এল না আই এছ এল ইণ্ডিয়ান চুপাৰ লীগ তাকে চাইছিলো তোমাৰ নৰ্থ ইষ্ট চাপোৰ্ট কৰিছিলো
আচ্ছা
তাৰ পৰা অলপ অলপ চাই চাই শিকিছো আৰু বেছি, মানে কি জানিব বিচাৰিছা এনে তুমি মোৰ পৰা
মানে তাত কেনেকে ধৰণৰ ফিল্ড খন বনাই তাত যোকে এ এটেকিং ফিল্ড থাকে কেনে কিছুমানে খেলি ডিফেডিং ফিল্ড শিকিছে খেলে কিছুমানে বেলেঞ্চ খেলে সেইটো মানে সেইটো বস্তু মই বুজি নাপাও মানে কেনেকে এটেক কি ডিফেন্স
ডিফেন ডিফেফণ্ডিং মানে কি, ডিফেণ্ডিং যিটো থাকে ডিফেণ্ডিং মানে কি হ'ল সিহঁতে নিজৰ যোনটো পিছটো তুমি মনত আছে তুমি জানা তুমি ফুটবলৰ
উম জানো
তোমাৰ চা মাজত লাইন থাকে আধা আধা আধা ভাগ থাকে ঠিক আছে ইচ ইচ চাইড তোমাৰ ভাবি লোৱা টিম এ ইপিনে টিম বি
উম
ইয়াত টিম এ মানে কি হ'ল টিম এ যদি যদি টিম এ ডিফেন্স খেলি আছে মানে ডিফেণ্ড কৰি আছে মানে তোমাৰ সিহঁতে নিজৰ হাফৰ পৰা বেছি ওলাই নাযায় যেতিয়া ডিফেণ্ডাৰবোৰ যিমান প্লেয়াৰ থাকে বেছিভাগ প্লেয়াৰ তোমাৰ সিহঁত নিজৰ লগত থাকিব আৰু এটেকত কম প্লেয়াৰ যাব মানে হেতে যাতে বলটো গ'লটো আয় দিব নোৱাৰে
আচ্ছা
আৰু এটেক্ টো কি বুলি কয় কাউন্টাৰ এটেক বুলি কথা এটা থাকে তেতিয়া মানে সিহঁৰ টিম এটেক কৰি দিব চাৰি পাঁচটা প্লেয়াৰলে এটেক কৰি দিব পিছফালটো অকল কেইটামান প্লেয়াৰ থাকিব ন, বলটোত সেই পিনেহেঁতে কিবা কৰি পাৰি গালে আগৰ এজন বা দুইজনে এতিয়া কাউণ্টাৰ এটেক বুলি কয় এইতো সেনেকে কৰি খেলে কিছু মানে আৰু থাকে এটেকিং মানে তোমাৰ
কউণ্টাৰ এটেক টো কি কলে বুজি নাপালো
কাউণ্টাৰ এটেক টো মানে তোমাৰ আমি কাউণ্টাৰ এটেক টো মানে যদি এই ডিফেণ্ডাৰ আমি গোটেইকেইটা ফিল এটাৰ হাফত আছে মানে নিজৰ হাফত আছে
উম
নিজৰ ফালে আছে আৰু হা টি এ আচ্ছা টিম এ যদি নিজৰ ফালে আছে ডিফেণ্ড কৰি আছে এতিয়া ভাবা টিম বিৰ ছয়টা সাতটা মানুহ আগত গুচি গ'ল মানে মা দিপ এটেক কৰিবৰ কাৰণে ছয়টা পাঁচটা মানুহ পিছত অকল চাৰিটা পাঁচটা আছে সিহঁতে অলপ আৰু তোমাৰ টিম বিৰ ধৰা টিম এ কৰ্নাৰ পাই গ'ল
আচ্ছা
টিম এয়াছো, টিম এ যোনটো এটেক কৰি আছে আৰু টিম বি যোন ডিফেণ্ড কৰি আছে মানে এটো কৰ্ণাৰ পাই গল, কৰ্নাৰত কি কৰিলে গোটেইত আধা কে বেছি টিম আনি ললে আকৌ ওপৰত গোল মাৰিব কাৰণে পিছফালে অকল দুটা বা তিনি মানুহ আছে এতিয়া তোমাৰ কি কৰে যে বলটো বুজায় যদি সিহঁতে টিম বিয়ে কিবাকৈ ডিফেণ্ড কৰি কেনে যদি বলটো আগফেৰেঙ কৰি দিয়ে আৰু তোমাৰ ইহঁত টিমে মেটি পাই যায়
উম
এইটো কাউণ্টাৰ এটেক বুলি কয় মানে।
আচ্ছা বুজিছো আৰু এই যিটো থাকে অফচাইড থাকে তোমাৰ অফচাইডটো কি বস্তু হয়
অফচাইড তোমাৰ সহজ হয় মানে তোমাৰ কি আহে গে তুমি যেতিয়া এটা বল এটা মাৰি দিছা ন মানে ভাবা প্লেয়াৰ এক্সৰ তাতে বল আছে হা
হয়
ই প্লেয়াৰ ৱাইক দিব দিব যাই আছে
আচ্ছা
এতিয়া প্লে ৱাই যেতিয়া সেই বলটো মানে মাৰিছে ন বলটো পাঁচটো পাঁচ আশিটা কৰিছে প্লেয়াৰ এক্সে যেতিয়া বলটো টাছ কৰিছে প্লেয়াৰ ৱাইক দিবৰ কাৰণে সেই প্লেয়াৰ ৱাইটো যদি যদি তোমাৰ তাতে তোমাৰ বেলেগ অপ' অপনেণ্ট টিমৰ কোনো ডিফেণ্ডাৰ যদি ডিফেণ্ডাৰৰ যদি সি ডিফেণ্ডাৰৰ যদি সি আগত আছে চৰি আগত আছে মানে ডিফেণ্ডাৰটো পিছত আছে সি আগত আছে
আচ্ছা
ইয়াৰ পিছফা ইয়াৰ পিছফালে কোনো প্লেয়াৰ নাই আৰু কোনো নাই
উম
তেতিয়া তোমাৰ সেইটোক অফচাইড বুলি কয়। এটা লাইন যোনটো লাস্ট থাকে ন মানে সেইটোত এটা লাইন সেটো লাইন এটা সেইটো লাইন বুলি ধৰা যায় এটা।
উম
এতিয়া যদি তোমাৰ যেতিয়া এক্স প্লেয়াৰটোৱে বলটো মাৰি দিলে আৰু তোমাৰ যোনটো ৱাই প্লেয়াৰটো ডিফেণ্ডাৰৰ লগতে আছে মানে লাষ্ট ডি ডিফেণ্ডাৰ যোনটো আছে একদম শেষত ইয়াৰ লগতে আছে তেতিয়া সেইটো অফচাইড নিদিব। বুজিছা ন যদি বলটো ধৰে যদি বলটো টাচ কৰে তেতিয়া তাত বলটো পাই যায় যদি তেতিয়া অফচাইড নিদিয়ে যদি ডিফেণ্ডাৰৰ পিছফালে থাকে সি ডিফেণ্ডাৰটো আগত থাকে সেইটো মাৰিলে তো অফচাইড দি দিব
মানে সি যদি ডিফেণ্ডাৰৰ আগত থাকে তেতিয়া অফচাই দিব যদি ডিফেণ্ডাৰৰ পিছত থাকে তেতিয়া নিদিয়ে। নিদিয়ে
চাপজ তোমাৰ গোলৰ পিনে যদি বেছি আগত থাকে সি তেতিয়া তাক অফচাইড দি দিব
অ বিশটাকৈ অ চোৱা তুমি যদি এইটো নাথাকিলে হয় তোমাৰ ডিফেণ্ডাৰৰ ভাব একদম একদম মাজত আছে হাঁ গোটেইকেইটা ডিফেণ্ড মাজত আছে। সি গ'লকিপৰৰ ওচৰত যায় কিনে বলটো বল সি গলিপাৰৰ উচৰত ৰখি আছে হা তো সেই নিয়মটো নাথাকিলে হয় সেই ওপৰৰ পৰা পাছ দিব কোনোবা এজনে সি বলটো লৈ গ'ল মাৰি দিব দৰকাৰ কি কৰিছে তেতিয়া তোমাৰ
দিব এতিয়া মানে ডিফেণ্ডাৰটো হেৰি মানে পিছত থাকিব নোৱাৰিব মানে আগত থাকিব লাগিব তেতিয়াহে মানে গ'লটো মানে পাচ লৈ কেনে মাৰিব পাৰিব
অ মানে গলটো সেয়া নিদিয়ে বেলি ধৰিব এতিয়া যদি এটা গল অকল গ'লকিপাৰ আৰু ডিফেণ্ডাৰ এটা ডিফেণ্ডাৰ আছে আৰু সেই প্লেয়াৰ টো আছে তেনে গ'ল মাৰিবৰ কাৰণে আহি আছে সেই তেতিয়া আৰু কি সব প্লেয়াৰ মাজত আছে
উম
বলটো মাৰিলে হেই প্লেয়াৰ যোনটো প্লেয়াৰটো গ'ল মাৰিব বিচাৰি আছে সি ডিফেণ্ডাৰৰ লগতে আছে
উম
আ মানে পিছফালে নাই আৰ। এতিয়া তোমাৰ সেই ব- গ'লটো সেয়া দিব। গ'লটো দি অফ চাইড দি দিয়ে এতিয়া। লাষ্ট ডিফেণ্ডাৰ যোন থাকে সেইটো লাইন ধৰা হয়।
আৰু এই তোমাৰ যি পেনাল্টি আৰু তোমাৰ যি কৰ্ণাৰ কি লীগবোৰ দিয়ে কেনেকে দিয়ে এইবোৰ? মানে কেতিয়া মানে দি দিব পাৰে?
আ থ, কৰ্ণাৰ কেকটো কেতিয়া হয় মানে তোমাৰ যেতিয়া গল্ড পিইপ চাইডত যে জেগা থাকে ন। লাইন থাকে, গলকিপৰ চাইডত যে লাইনতটো থাকে ন, য'ত তোমাৰ পষ্টটোৰ পৰা, এ কৰ্ণাৰ যোনটো যত পৰা কৰ্ণাৰ লয়, চাইছে চাগে?
উম।
হয় ন? তাৰে তোমাৰ যদি, সিহঁতৰ নিজৰ ডিফেণ্ডাৰ, যদি সিহঁতৰ নিজৰ ডিফেণ্ডাৰে বলটো, জানি বুজি এপিনে মাৰি দিয়ে। বা ভুলতে গাত লাগি কেনে গুচি যায় হি আৰ। সেই লাইনৰ পাৰে পাৰটে, তেতিয়া কৰ্ণাৰ কিক দিব। কি দিব? কৰ্ণাৰ কিক। অ যদি, যদি তোমাৰ যোনে এটেক কৰি আছে, এটেকাৰৰ ভুলতে মাৰি দিলে বা, গাত লাগি গুচি গ'ল। তেতিয়া কিন্তু কৰ্ণাৰ নিদিয়ে। এইটো হৈ যাব গ'ল গ'লকীপ বুলি কয়।
তেতিয়া মানে ত গ'লকিপাৰে পাই যাব বলটো?
অ গল ডুবলাৰ পাই যাব।
অ গলকিপাৰে নেক্সট টাইমে কৰি দিব সিহঁতৰ পাচ দিব।
উম। আৰু কি পেনাল্টি জানা নে নাই?
এনে পেনাল্টি নাপাওঁ নাজানো।
পেনাল্টি তোমাৰ মানে, পেনাল্টিটো তেতিয়া হয় যেতিয়া তোমাৰ এই বক্স এটা বক্স থাকে ন, ফুটবলৰ পিছত। ন চাবা তোমাৰ, বক্স গলকিপাৰৰ ওচৰত এটা বক্সৰতে থাকে।
উম উম উম।
এতিয়া যদি গ'লকিপাৰটোৱে, সেই বক্সৰ বাহিৰত হাত ব্যৱহাৰ কৰে ন,
উম।
হাতেদি বল ধৰে, তেতিয়া তোমাৰ পেনাল্টি দিয়ে। ঠিক আছে। আৰু যদি ভাবা ভাবা তোমাৰ, এ এফায়েটিকাৰে বল এটা লৈ যায় যে এই, প'ষ্টৰ সেই বক্সটোৰ ভিতৰত। সেয়া আগত গ'ল, সি যদি পুটকে মায়ে গ'ল হৈ যাব। কিন্তু এজন পিছৰ পৰা এজন ডিফেন্ডাৰে- কৰিলে সে সেয়া গাটো ধৰি দলিয়াই দিলে মানুহজনক।
অহ।
বা কিবা ধৰণৰ সেই এনেকে কাম এটা কৰিলে যোনটো বল বলক নামাৰি কেনে, সেই যোনটো এটেকাৰটো আছে ন, ইয়াক টাচ কৰিলে আৰু সেইটোৰ কাৰণে গ'লটো নহল।
উম।
বল যদি বলৰ টাচ হয় তেতিয়া তেতিয়া একো প্ৰব্লেম নাই।
উম।
বলৰ বাহিৰে বাকী ক'বাতটো যদি টাচ কৰে সেইটো কাৰণে যদি গ'লটো নহয়। বক্সৰ ভিতৰত কেইটামান পেনাল্টি দিব।
আচ্ছা। বুজিছো।
এনে তুমি কেতিয়া ফুটবল খেলি পাৰছাগে নে ক'ৰবাত।
নাই নাই এবাৰেই খেলিছিলো মই স্কুলত থাকাতে।
কেনে লাগে খেলিকেনে?
এ বহুত মানে হেৰি লাগে এ এনাৰ্জি লাগে নহ'ব মোৰ দ্বাৰা।
এনে সৰুৰ পৰা কিবা তুমি খেলা চেলাত কিবা আছিলা নাই এনে খেলি খেলি ভাল পাইচিলা কিবা।
নাই নাই সৰু পৰা মই ঘৰত থকা এটা আছিলো মোবাইলত গেম, টিভি।
মানে অকল গেম খেলিছিলা?
উম মোবাইলত গেম টিভিৰত ত মানে হেই। পঢ়া পাতি বাকী দি থাকে সেইখিনিয়ে। তাকে বাকী তোমাৰ যি ফিল্ডখন যে বনাই সিহঁতে। ফিল্ডখন কেনেকে বনাই মানে সিহঁত যদি থাকে কিবা এই কেতিয়াবা দুটা স্তা ষ্টাইকাৰো থাকে কেতিয়াবা তোমাৰ এটা ষ্ট্ৰাইকাৰো থাকে কেতিয়াবা সিহঁতৰ এ চেন্ট্ৰেল এটেকিং মিড ফিল্ড থাকে কেতিয়াবা ডিফেণ্ডিং মিড ফিল্ডাথাকে সেইটো কেনেকুৱা ধৰণ মানে
এইটো মই ইমান ভালকে নাজানো মানে তোমাৰ টেক্টিছ থাকে আৰু যে আগৰ দুটা দি এটেকাৰ দিয়ে দুটাই আগত মাৰি পিছফাল দিয়ে তাহাতক পাছ দিয়ে। বা দুটা এটেকাৰ থাকে এটা এটা অ' এ এটা থাকে ন সেই এটাকে পাচ দিব সি মাৰিব গল।
উম গ'লটো অকল সিয়ে কৰিব পাৰে নেকি? গ'লটো স্তাইকাৰ কৰিব পাৰিব নেকি নে কি?
আৰে নহয় এনে নিয়ম নাথাকিব ডিফেণ্ডৰও কৰিব পাৰিব। কিন্তু চাইকেলৰ মেইন কাম হয় গল মাৰা। ষ্ট্ৰাইকাৰে আহি কেনি পিছফালে ডিফেণ্ডো কৰিব পাৰে যদি সেই সেই সময় আছে সিহঁতৰ দুটা গলে দি আগত আছে এটা গলে দি আগত আছে।
উম।
এপিনে অপজিত টিমে তোমাক এতেক কৰিব আহিছে কিন্তু সীতা সেই ষ্ট্ৰাইকাৰ দৰকাৰ নাই আগত কাৰণ গ'ল দিয়া গ'লটো অলৰেডি আছে মাৰি দিলে। এ ডিফেন্ লাগে বেছি ডিফেন্স লাগে ত সেই ডিফেন্সটো মানুহটো মানুহটো ডিফেন্স কৰিব অকল।
আতছা আতচা। যদি মানে আহ আহ আহে আ আগত খেলি থকা হাতে পিলে যদি পিছকলেও গুচি আহে একো কথা নাই মানে।
নাই এতিয়া যদি পিছৰ পিছৰ মানুহে যদি আগত গুচি আহে তেতিয়াও কথা নাই। ভাবা তোমাৰ এটা কৰ্ণাৰ কিক লোৱা গল হা ইয়াৰ লাষ্ট দ লাষ্ট এক মিনিট জিৰ জিৰ হৈ আছে।
উম।
এ কি কৰিলে চব এটো গোটেই কি কৰে গল কীপাৰো আহি যায়।
আচছা মানে গলকিপাৰেও এতিয়া মানে গল কৰিব পাৰিব।
অ' পাৰে।
মোৰ নিয়ম নাই এনেকুৱা।
উম বুজিছো।
দিয়া তেতিয়া তুমি জানিবা অলপ চাবা চাই ভাল লাগিব।
অ' ঠিক আছে দিয়া।